শুনা পাই আছো ত
উম।
অ
বা বাপৰে অ এক ছেকেণ্ডতে উঠাই লৈছ
বাপ ফুৰি কি টিক টিক টিক টিক টিক শব্দও লগাইছ
এতিয়া।
নাই এতিয়া ঠিকে আছে
এ এতিয়া
অ আকৌ আহিছে
মই চাউণ্ড কমাই আছিলো।
আৰে
এয়া আকৌ
আকৌ
চাউণ্ড কমাই আছিলো এই মাইকটো ভাল নহয় এইটো এইটো ফোনৰ মাইক টো ভাল।
অঁ কিন্তু এটা কথা মানে ইয়াতে মাইলছ মুৰালেছ পালো
মানে
এইটোত খেলা বস্তু কিণ্ডাৰ জয়
কি
কিন্দৰজয়
কিন্দৰ জয়, কিন্দৰ জয় হে হে হে
মাইছ মৰেলেছ
হয় নিকি
অহ কি কলি। নকবি এতিয়া কিবা যদি বেলেগ। কৈছা
দেখাচোন এবাৰ
কিয় দেখাম, দেখাবৰ কাৰণে পইচা
বাহ! কথাটো এনেকোৱাহে মানে ন। এতিয়া, এতিয়া মোক তাৰমানে, এনেকে কৰি দিলি ন? আমি দুখীয়া মানুহ বিলাকৰ লগত এনেকুৱাই হয়, সদায়।
এনেকাইে হ'ব লাগে, বুজি পাইছা।
হি! হি! তেত!
তেত!
মোৰ ভাইটিয়ে টেংক খায়। মোৰ ভাইটিয়ে টেংক খায় ন?
টেং
আৰু মই অ' আৰ এছ। দুটা মানে ৰাই গৌতেদ মানে
উম হ'ব।
পুতলা একদম।
কি কৰি আছ? জিভা তো উলিয়াই, উলিয়াই।
কি যে নিচা, ঐ! ঐ বাহ! এই মজা! এই এইটো মোক লাগিব, এতিয়া মই এইটো চুৰ কৰিম।
চুৰ কৰিব দৰকাৰ নাই, মই দিম এতে। অ'হ! কি যে হ'ব!
পাগল হৈ গৈছোঁ, ৰহ।
আৰু আনি মই এতিয়া, মই এতিয়া খাই কেনে মোৰ বহুত ভাল লাগে, ইমান বচৰৰ মূৰত খাই আছোঁ ন মই। দুটা আনিম। দুটা নহয়, তিনিটা আনিম আকৌ।
বাহ তিনিটা!
অ'হ!
বাপৰে বাপ! না, এতিয়া ধুন অলপ নাচ চি দিউ, ৰহ।
নাহ, তই পইচাটো ঘূৰাই দিব লাগিব, তই মোক।
হয় নেকি? মই এতিয়া অলপ নাচি দিও ৰহ, নাচি দিও ৰহ। এই গেঞ্জিটো ইমান লম্বা মোৰ, একদম মানে কিবা কুৰ্তাৰ নিচিনা হৈ যায়! দম মোৰ মানে নিজৰ গেঞ্জি নাই ন, মই পাপাৰটো পিন্ধো, জান নাই?
তেত তেৰী কি!
মোৰকেইটা বহুত সৰু হৈ গ'ল, মোৰ কেইটা পিন্ধিব নোৱাৰো। মোৰ কেইটা পিন্ধিলে ব্লাউজ লাগে চাবি নেকি? তোক মই দে
লাজ লাগে। মোৰ কি মোৰ কি লাগচে জানা আমাৰ ছোৱালী হিচাপত ক্ৰপ টপ
নহয় তেনেকুৱা নহয় মই সেইকাৰণে বেষ্ট কেইটাই পিন্ধো বেছিকে
ধত তেৰিকি কি যে হ'ব আপনাৰ আপোনাৰ যে কি হ'ব না?
এইটো যে, মই যে টোক এটা দিম যে, এইটো মোৰ চবচে এইটো মোৰ মানে চবচে বেষ্ট মানে ক্ৰপটপ কি যি ক মানে বেষ্ট ক এইটো এক্সুৱেলি মানে এটা হেৰি আছিল হা ইমান লকে থকা পৰ্টিং আছিল, কিন্তু মই কাটি দিলো এইটো। এতিয়া কি মজা খেলিব পাৰি একদম কিয় কাটি দিলো মই কিয় নাকাটিম হা?
কিয় কাটিব লাগে তই হা? নাপায় নহয়।
দাৰিটো কাটি দি কিন্তু মই ভাল কৰিলো দেই। একদম, এই পুৰা একদম ক্লিন কৰা নাইটো, অলপ ৰাখিছোটো ডট ডট ডট। টো নাই তলৰ খিনি মানে কৰিবলৈ মই
তলৰ খিনিও কৰিব নালাগে ওপৰ খিনিও কৰিব নালাগে যেনেকে আছে শেনেকে ৰাখ লাগে তই আৰু কি
চা হাই আৰে, মই
গম পাইছো কি কৰিছ দেখা পাইছো মই কিন্ত এনেকুৱা কৰিব নালাগে তলৰ খিনিও কাটি দিলি নেকি? নাই কটা অ ত বিদটো সেনকাই লাগি আছে ইয়ে তই কিবা জখ চখ উঠি নেকি লাষ্টতে
আহ।
উম, হয় দে।
নাই মাৰা পিছত
উম, হয়দে। এ বাপৰে বাপ কি আছিল এইটো ভূমিকম্প
অ প কম্পা কি সমমাৰ একম আমি কি কব এতিয়া
অ মোৰ কি খবৰচোন নহ আজি মোৰ বায়লজিৰ পৰীক্ষা আছিলে
কোনোবাই মেছেজ দিছে কোনবা অ এইটো আৰ্টকেক অটো আৰ্টকেক নহয় এইটো মানে পাগল হৈ গৈছে মই মানে সেইটো দেখি পেলাই মানে মই মানে একদম পাগল হৈ গৈছো মানে দিলটো একদম মানে উ গাৰ্ডেন গাৰ্ডেন অ অ শুনি আছো ক এইয়াছা মই তিনিমাৰ ক বুলি কলো ক খ গ ঘ ঙ
উ চব যায় তেতিয়া চব বগজ বৰজনীয়ে চব থাকি তাই মই কৈ আছো কি আজি মোৰ পৰীক্ষা আছিল নে বাহিৰত আছিলে মই সঁচা ভালি দিছো তুৱে
হে
অহ
বা
বটনিৰ গোটেই খিনি কৰিছো কিবা টাইম নিমিল কাৰণে এটা লিখ আৰু হেল্ল' এটা এম চি কিও ভুল গ'ল ত' তিনি মাৰ্ক গ'ল
বা এতিয়াতো লাহেকে পাৰ্টি এটা লাগিব
মই এতিয়া বাৰ্থিতো তেতিয়া এৰিম যেতিয়া তই মোক পঢ়া ষ্টাৰ্ট কৰবি
এতিয়া মই পাৰ্টিটো লাগিবই মোক মোক লাগিব ওৱাৰেছ গোলাপ অ আজি আমি মই কি কৈছিলো এই ৰাম এতিয়া পাৰিবিনে কি আনে এতিয়া
কি
তোৰ কালি কিবা আছে নেকি পৰীক্ষা
অ আছে-
কি আছে?
কেমিষ্ট্ৰী
এতিয়াতো মই তোক ফিজিক্স-
অ এতিয়াতো নোৱাৰো অ এতিয়াতো নোৱাৰো মই কি কৈ আছিলো কালি যে ভৰি কেইদিন পুৰা গোটেই সপ্তাহে এক্জাম আছে বুলি কয়।
শেষ একদাম কেতিয়া?
কালিয়ে -
অ তে কালিয় ৰাতিয়ে হেৰি পঢ়াম এইটো কি বুলি কয় ফিজিক্সটো পঢ়াই চাম তই লেচনটো ভালকে পঢ়িবি-
কালি মই টিউশন পৰা আহ কিনে কৰিম দে পঞ্চায়ত তাত কালি উলেকশন- ধানিছা
অ টিউচন পৰা আহি পেলালো পঢ়িবি টিউচন-
দি ইমান লাগেয়টা লাগিব চাগে-
চাৰিটা পাঁচটালৈকে কৰিলি ছটা একঘণ্টাত ঘৰ কিয় নাপাবি হা তই কি মানে-
উ মই যে খোজ কঢ় আহো এইখিনি ক'ত মই পাম আৰু বাছ চছ নাপাম। নাপাও নহয় ‌।
কৰ ক খোজকাঢ়ি কৰ- অ নাই কোৱা-
নাই কোৱা ন মই ইটো যোনটো টিউচনটো ঘৰত যে কৰি আছো।
আহ
সেইটো এই ইপিনি দি যায় চিধা চিধি নহয় লেফ্ট চাইডে।
অ
লেফট চাইডে য গম পাইছ
নাই পোৱা
অৰে মছজিদতটো যে আছে মছজিদ তটো যে আছে মছজিদ। চিধা চিধি যাব লাগে। য'ত আমি যে- এ সেই মাষ্টৰ দেউটাৰ লগত যে গৈছিলো- তই জে কৰিছিলি অ ইংৰাজীৰ - শিপিনী নহয় একদম তাৰে চিধা চিধি এনেকে যাব লাগে- চ'ত পাৰ হৈ কেনে- দোকান চুকান যে আ ত পাৰ হৈেনে তাৰিত পেট্ৰল পাম্প-
এই মন্দিৰটো ফালে নে তাৰ উল্টা ফালে-
মন্দিৰ
আছে যে।
মন্দিৰ নহয়, মছজিদহে আছে।
অঁ সেইফালে ন?
মন্দিৰ নহ শিপিনী নহয়, সেইটো শিপিনী নহয় একদম ৰাইট চাইডে নহয় চা, তই এনেকে গ'লি, মছজিদটো যে আছে, তাৰে ৰাইট চাইডে নহয় লেফট চাইডে।
অঁ।
লেফ্ট ছাইডে, য'ত পেট্ৰ'ল পাম্পটো আছে, মই যে কৈছিলোঁ।
অঁ।
পেট্ৰল পাম্পটোৰ ভিতৰত, এ কি কৰিছোৱা?
একো নাই কৰা।
বেক কৰা শব্দ পাইছো কিন্তু।
এইয়াটো, তই কিবাতু পঠিক পটাককে আছ ত'ই। পিটীক পাটনায়কে আছ ত'ই।
মোৰ মানে, এইচ ডি এছ চি আছে মানে। কি বা কয়, সেইটো আছে আৰু।
মানে হব দে আৰু, এ তাত সি পিনি চিধা চিধি যায় তাতে গলিটো তাই চাৰিটাত, সি পিনে দি গলো, আহা ৰাস্তাতটো থাকিব লাগিব ন, অহা ৰাস্তাটো মই কেনকে আহিম, মই খোজ কাঢ়ি তু আহিব লাগিব, তাত থৰে না মই বাছ পাম এতিয়া যাওঁতেহে বাছ পাওঁ।
চাইকেল এখন লৈ যাবি।
অ' মোৰ চাইকেলো বৰ আছে দে।
মোৰখনে, মোৰখনে, মোৰখনে লৈ যাবি।
মম ম তাতে
নলে বাইগ লৈ যায়, বাইক
অঁ, হয় দে, হা'হা হয়দে, পাম নেকি
আজিকালি ছোৱালীয়ে, এইটো প্লেন চলায় সামান্য বাইক এখন চলাব নোৱাৰো হা!
আৰু তেতিয়া বকি থাক, মই নুশুনো।
বাদ দে এইবিলাক। ক' তাৰ পিছত, অঁ সেইফালে আছে নেকি?
তাতে যাই কেনে এতিয়া অহা ৰাস্তাটোতো নাই, যোৱা ৰাস্তাটোহে আছে, অহা ৰাস্তাটো মই খোজ কাঢ়িয়ে আহিব লাগিব।
ভাল ৰাস্তাই সেইফালে বাছ নাহে নেকি?
বাছ কেনেকৈ আহিব, ক'ত আহিব, একদম ইপিনে দি ঘূৰি আহিব তোৰ।
অঁ, হয়-হয়-হয় তই এইখনলৈকেতো খোজে কাঢ়ি যাব লাগিব, এই
অঁ, তে' ইমান ঘূৰি আহাতকে, মই তাককেভাল খিনি খোজ কঢ়িছ যাও।
বা বেয়া খোজকাঢ় কিন্তু দেই। দে হ'ব দে মই যদি থাকো মই লব যাম যা। কালি হ'ব যা।
উম ', ত লাগছে উম', নাগা নাই মোৰ তোৰচোন আকৌ আপোনাৰ ছাত্ৰ ছাত্ৰী কেইটা শিকাব পঢ়াব আছে। নহয়।